হেল্ল',
হেল্ল অ কি কৰিছা? এই কথা এটা ক'বলৈ ফোন অ শুনিছানে।
অ শুনিছো শুনিছো এতিয়াহে শুনিছো এই আৱাজটো অহা নাই ভালকে।
এতিয়া আহিছে নাই।
অ এতিয়া অলপ অলপ শুনা পাইছো অ।
অ কিমান দৰকাৰী কথা এটা সুধি পা অথনি সুধিবলৈ পাহৰি থাকিলোঁ।
হয় হয় অ,
তাৰপিছতে এই তুমি যে এই মাছৰুমৰ খেতিৰ কথা যে কৈছিলা। তাকে মানুহজনৰ লগত মই যোগাযোগ কৰিছো।
হয় হয় অ,
দেই তাৰ মাছ মাছৰুমে মাছৰুমৰ সেইটোত দিয়াৰ ব্যৱস্থা কৰিব চাৰ আৰু যদি দৰকাৰ হয় মানুহজনক যদি যাব লাগে। শিকাবলে যাম বুলি কৈছে। আহ,
আপুনি মোৰ নাম ফোন নম্বৰ দি দিব নহলে মই তেখেতক
অ অ হ'ব হ'ব মানুহজন মানে এইকেইদিন নাছিলে তেখেতে বহুত দূৰণি দূৰণিলে মাছৰুমত ট্ৰেইনিং দিব গৈ থাকে যে। হা সেইকাৰণে মানে মোৰ লগত কণ্টেক্ট কৰিবই পৰা নাছিলে আজিহে কৰিছোঁ। তাৰপৰা সেই তোমাৰ তাতে আৰু মানুহ গোটাবা দুই চাৰিজন তেতিয়া কমত তে হ'ব মানে তেতিয়া এন জি অ'ৰ যোগেদি গ'লে কম ফিজতে হ'ব। উম। তাৰপৰা বাকী জেগা-চেগা খেৰ চেৰখিনি যোগাৰ কৰি থ'বা। আহ, খেৰ লাগিব নহয় অলপমান। হেল্ল'।
অ শুনি আছো মই।
অ খেৰ লাগিব অলপমান আছেনে নাই যোগাৰ কৰি থোৱা?
হা হা?
খেৰ লাগিব যে।
অ খেৰ আছে। খেৰ মই ব্যৱস্থা কৰিম বাৰু।
অঁ।
খেৰ আৰু অ এনে খেৰটো কাটি পিনি গৰম কৰিব কাৰণে মই পানীৰ ব্যৱস্থা কৰি থোৱা আছে।
অঁ ডাঙৰ বৰ কেৰাহী বৰ কেৰাহী লাগিব।
বৰ কেৰাহী লা
আৰু সৰু সৰু চাইজত খেৰটো কাটিব লাগিব সেইটো শিকাই দিব বাৰু ভিড ডিঅ' হ'লেও কৰি দিব।
অ হুম।
তাকে সেইখিনি যোগাযোগ কৰি দিম বাৰু। মই মই মানে ক'বলৈকে পাহৰি আছো এইকেইদিন মানে। সেইকাৰণে হ'লেও আকৌ মনত পৰিলে, সটককে। কথাটো কওঁ বুলি সেইকাৰণে ফোন কৰিলোঁ। দেই
বাকী এতিয়া হেৰিয়া খোৱা বোৱাৰ ব্যৱস্থা?
অ হৈছে আৰু এইয়া, দিম আৰু এতিয়া।
উম।
তাকে
আমাৰ ইয়াৰ তাৰ মানে একজাম একজাম খতম হল একজাম খতম হল গৰম বন্ধ দিলে ইফালে আপোনাৰ তাৰ এতিয়া মানে ছবি আঁকা উৎপাত। ড্ৰয়িং ভাল কৰে যে সি। ড্ৰয়িং কৰিব লাগে সিফালে আকৌ স্কুলৰ পৰা কিছুমান কাম দি পঠাইছে সেইবিলাকো কৰাই আছে।
অঁ অঁ।
আজিকালি স্কুলবিলাকৰ পৰা গধুৰ-গধুৰ দায়িত্ব দিয়ে অ ইমান সৰু সৰু ল'ৰা-ছোৱালীক।
মই থলো আৰু ভালকে, হা! থলো মই। আপুনি যে উম অ।
হুম। তাৰমানে হে সেই ব ব বন্ধ দিছে বিছ দিননে ত্ৰিছ দিন তাৰে আপোনাৰ কি কৰিছে হোমৱৰ্ক দিছে, গোটেই কিতাপ
অ গৰম বন্ধত ক'বালৈ যোৱা পক আছে নেকি?
অ ঘৰতে চব পঢ়াব লাগিব, হা হা!
ক'ৰবালে যোৱা প্ৰগ্ৰেম আছে নে কি গৰম বন্ধত?
প্ৰগ্ৰেম মানে ভাল খবৰ এটা অহা কথা আছে, ভাল খবৰটো আহিলে মানে গহপুৰৰ ফালে যাম বুলি ভাবিছো অলপ ফুৰিবলে।
অ অ।
অলপ গাঁৱৰ চাইডতে যাম আৰু।
অ'! এয়াই।
বেলেগতো যাবলে, তেনেকে দেখোন, সৰু পোৱালী যাব নোৱাৰি, না য'ত-তত।
অ'! হেল্ল'!
উম!
কোৱা?
উম!
তাকে। ভাত হৈ গ'ল।
তাকে, চিন্তা কৰি আছোঁ! ভালে যাব দিয়া।
অ' অ'! তাকেহে, আমাৰ বন্ধ-চন্ধ নাই।
উম!
ছোৱালীকেইজনীয়ে চাগে, এজনী হেৰি লাষ্টতহে দিব বুলি কৈছে। জুলাই, জুলাই লাষ্টতহে, গৰম বন্ধ দিব বোলে।
এতিয়ালৈকে দিয়াই নাই? তেতিয়াই আৰু যাব লাগিব। ভাবিছোঁ আৰু! গুৱাহাটী ফালে, ফুৰিবলে যাম বুলি।
উম, উম।
উম, গোটেই কুটুম চব, ফুৰি আহিমগৈ বুলি ভাবিছোঁ! কিন্তু, গুৱাহাটীলৈ গৰম দিনত, যাব মন নাযায়, অ'!
ইমান গৰম আৰু! এতিয়া, এতিয়াতো নাহিবই। এতিয়া, গোটেই বানপানী তাত।
বানপানী তাত। অ'! আমাৰ ইয়াতে, ভাল অ'! ঠাণ্ডা পৰিৱেশ। উম! সেইকাৰণে, গৰম দিন
উম!
কেইটা যাবলৈ মন মাতিয়ে আছে, এই দেৱৰটো। ল'ৰাটো আছে। সিওঁ মাতি আছিলে, গৰম বন্ধত আনিবলৈকে। একদম যাবলৈ মানে, মনেই নাইকিয়া আৰু গৰমত। মই বোলো, ল'ৰাটোৰ ওচৰলে, এপাক আও। অকণমান ঠাণ্ডা পৰিলে যাওঁ, নেকি! ছেপ্তেম্বৰ মানত।
এতিয়া, গৰম তাতে আ'ক! তাত, যদি এজাক বৰষুণ দিয়ে, গোটেই বানপানী হৈ যাব। এতিয়া, এবাৰ পানী খিনি জমা হৈ গ'ল ন'। এতিয়া, পানী অকমান বৰষুণ দিলে, জমা হৈ যাব।
তাকে!
সেই পানী খিনি, এসপ্তাহলৈকে জমাই হৈ থাকিব। অকণমান বৰষুণ দিয়াৰ লগে- লগে, চেছ আও।
সেইকাৰণে, সেইদিনা ছোৱালীকো, সৰু ছোৱালীক হেৰি, ৰাতি গোটেই, গাড়ীতে পঠিয়াইছোঁ, ভয়তে! দিনৰ গাড়ীতে পঠিয়ালোঁ। এই, ৰাতি গ'লে মানে, কেতিয়াবা ৰাতিপুৱা বৰষুণ দি দিলে যে, একদম হেৰি হৈ যায়, গোটেই বানপানী হৈ যায়। ফচি যায়, ক'ৰবাত। উম! অ'! বাকী, সৰু ল'ৰাটো শুলে নে, আছে?
তাকেহে! মাচৰুমৰ খেতি কৰিবলে, বহুত মন থাকিলে, কৰিব লাগিব।
অ'! তাপা আকৌ গৰম দিনত বিয়া চিয়াবিলাকো বেছি, এইকেইদিন একদম গৰমতে বিয়া খাবলৈ গৈ আছোঁ আমি। অঁ শুনিছানে?
শুনি আছো এতিয়া শুনচো অ।
অ, অ, অ। তাকে। ছোৱালী অ ৰবা দেই।
সেতক ভোক লাগিছে চাগে ন?
নাই অ ছোৱালীজনী। ভতিজাজনীয়ে ওচৰতে ঘৰত দৌ মাৰিলেই পায়গে।
ৰাম ৰাম।
ওচৰতে ঘৰ দৌৰ মাৰি আহে আকৌ দৌ মাৰি যায়গৈ। উম থাকেও মাজে মাজে তাহাতি।
অ।
বাকী কাম কাম মানুহ জন আহিলে গুৱাহাটীলৈ গৈছিলো যে ফুৰিবলৈ।
অ তেখেত আহিলে আহিলে আহিলে আজি আহিছিলে কাম কৰিবলৈ বলা।
অঁ অঁ অঁ। তাকেহে গম পাইছিলোঁ বাৰু।
সেই বাইক দোকান দোকান হৈ আছে তাৰমানে বাইক বাইকে হয় নেকি।
অহ।
বাইকৰ বেমাৰ, এই বিশেষ
তাকে।
অ বহুত বেছি তামানে যাওঁ যাওঁ হৈ আছে সেইটো কাৰণে। তেখেতলোকৰ ঘৰতে ৰাখিছেহি নেকি!
অঁ অ অ তাকেহে। মই দিনতে কেক দুটা অৰ্ডাৰ আছিলে বনাই দিলোঁ আৰু।
হয় হয় উম।
তাৰপিছতে সেই গাটো বেয়া লাগিছে শুই আছিলো তাৰপৰা ফটককে মনত পৰিলে তোমাক কোৱা কথাটো।
উম।
ফোন এটা কৰি পেলাই বোলো জনাই দিওঁ।
ভালেই কৰিলে ভালেই কৰিলে।
তাকে হ'ব তোমাক মই কাইলৈ নম্বৰটো দিম
তাছত আকৌ গৰম কৰি পানীত থব লাগিব।
অঁ সেইটো কাৰণে আগতীয়াকে মোক কৈ থ'বলৈ কৈছে যে বস্তুখিনি যোগাৰ কৰি থ'বলৈ। বৰ কেৰাহি চৰ কেৰাহি আহি যোগাৰ কৰি থ'বলৈ।
কষ্ট নাই ধৰকচোন অকণমান কষ্ট আছে।
উম উম। চবৰ মানুহ দুই চাৰিগৰাকী লাগিবই ধৰচোন। উম তাকে।
তাকে বাকী আৰু তেনেহ'লে সেফালে চবৰে ভাল আৰু।
উম।
উম। অহ।
অলপ ফুল দুজোপামান ফুলিছে বৰ ধুনীয়া গোন্ধাই। ঘৰ ফন্ততে ফুল দুজোপা মান ফুলিছে বিৰাট ধুনীয়া গোন্ধ।
অ তাকে আমাৰ এই ছোৱালীয়ে এওঁৱে দেউতাকে এই মাত্ৰ ৰাস্তা ফুৰিব গৈ হৈ বক- বকুল ফুল বুটলি আনিছে হে হে সেয়ে মকুল ফুলৰ মালা গুঠি আছে আমাৰ ছোৱালীয়ে
বঢ়িয়া বকুল ফুল ঘৰত ৰাখিব লাগে পাই মালা
অ এই নামঘৰৰ ওচৰতে আছে ওলাই গৈছিলে দুইটা গৰমৰ কাৰণে ৰাস্তাই ৰাস্তাই
বকুল ফুলৰ মালা থাকিলে মাথা বিষ নহয় মানুহৰ ঘৰত
অ তাকেহে বাকী হ'ব দিয়া ন তেনেহ'লে
অ ঠিক আছে ঠিক আছে
কিবা দৰকাৰ হ'লে ফোন কৰিবা কিবা জানিব লগা থাকিলে সুধিবা হ'ব দিয়া
ডেটৰ বিলাক কৰিবলৈ মন যায়